হেল্ল' অহ হেল্ল'।
শুনিছ নাই
শুনিছোঁ শুনিছোঁ।
অ ক কল কৰিছিলি অথনি
অ হয় হয় হয় মই এনে কথা এটা সুধিবলে কল কৰিছিলোঁ।
অ ক ক।
অহ যে তই কেতিয়াবা জাপানৰ জাপান ভালকৈ জাপান যাবলৈ বিচাৰিছ নেকি?
মই জাপান এই বহুত বাৰ ভাবিছোঁ। সৰুৰে পৰা এনিমে চাই চাই জাপানলৈ যাবলৈ
উম মোৰো একেই আগতে কেৱল।
ৰ ৰ ৰ তোৰ মাতটো তোৰ মাতটো অলপ কমকে আহিছে। অলপ জোৰছে কৱক
মাতটো আহিছেনে
অ এতিয়া আহিছে আহিছে।
অ একে ঠিকে মোৰো একে আ সৰুৰে পৰা কেৱল চিনচেন আৰু দৰি মন চায়ে ভাল লাগিছিল। এতিয়া ডাঙৰ হোৱাৰ পিছত বুজিছোঁ যে দেশখন কেৱল এনিমেৰ বাবেই নহয় আন বহুত এ কাৰণে কাৰণে বিখ্যাত।
হয় বিশেষকৈ তেওঁলোকৰ অহ শৃংখলা শুনিছোঁ ট্ৰেইন ত্ৰিশ ছেকেণ্ড পলম হ'লেও মানুহক ক্ষমা বিচাৰে।
উম সেইটো ভাবিলেই আচৰিত লাগে। আমাৰ ইয়াত ত্ৰিশ মিনিট পলম হলেও মানুহে স্বাভাৱিক বুলি ধৰিলয়।
ঠিক কৈছ। কিন্তু ভাবিলে জাপানী মানুহৰ জীৱনটো অলপ বেছি ব্যস্ত যেন নালাগেনে!
কেতিয়াবা লাগে এ শুনিছো যে তেওঁলোকে বহুত কাম কৰে আৰু কেতিয়াবা ইমান কাম কৰে যে ঘৰত
বেছি অফিচতে তেওঁলোকে সময় কটায়।
যদি তোক জাপানত চাকৰি দিয়ে যাবিনে তই
যদি দৰমহা ভাল দিয়ে হয়তো যাম। কিন্তু ভাষাটো এটা ডাঙৰ সমস্যা হ'ব
সেইটো ঠিক যদিও এতিয়া বহুত মানুহে জাপানী শিকিবলৈ আৰম্ভ কৰিছে তই কেতিয়াবা শিকিবলৈ চে চেষ্টা কৰিছ নিকি?
অ অলপ অলপ কৈছোঁ হীৰা গানা আৰু কাটা গানা চিনি পাওঁ কিন্তু কথা ক'বলৈ নোৱাৰোঁ
বা মৰ মই একো নেজানো কিন্তু যদি যোৱাৰ সুযোগ পাওঁ ভাষাটো শিকিবলৈ চেষ্টা কৰিম দেই।
হয় আৰু অ খোৱাৰ বাবে যদি কথা সোধু চুচি খাবি নে
এবাৰ ট্ৰাই কৰিম কিন্তু কেঁচা মাছ দেখি অলপ ভয় লাগে দেই।
হয় হয় মোৰো ভয় লাগে মই প্ৰথম ৰামেন খাব বিচাৰিম সেইটো অলপ আমাৰ নুডলছ নিচিনা লাগে
আৰু চেৰী ব্লাচম বোৰ যে ফুল ফুলাৰ সময়ত জাপান কিমান ধুনীয়া লাগে ফটো ফটোবোৰ চাই মন যায় দেই।
উম হয় হয় কিন্তু মোৰ আকৌ মাউন ফুজি নিচ নিজ চকুৰে চাবলৈ বহুত ইচ্ছা আছে।
যদি সাতদিনৰ বাবে জাপান যাওঁ প্ৰথমে ট'কিঅ' যামনে কিয়ত
মই প্ৰথমে তকিয় তাৰ পাছত কিয়ত এটা আধুনিক আনটো পৰম্পৰাগত দুয়োটা চাবলে লাগিব দুয়োটা চাবলে মন আছে।
ঐ এটা কথা কচোন অ অ
অ অ মই কৈছিলো যে আৰু এটা কথা কবিচোন জাপানত যদি একবছৰ থাকিবলৈ সুযোগ পাওঁ সুযোগ দিয়ে তেনেহলে ত‌ই যাবিনে
এবছৰ নিশ্চয় যাম কিন্তু এটা চৰ্ট আছে
অ কি চৰ্ট
মোক ভালকৈ জাপানী ভাষা শিকাই দিব লাগিব। আৰু নচেত দোকানলৈ গৈ পানী কিনিবলৈও অ মানে এ টেনচন লাগিব
উ গুগল ট্ৰান্সলেট আছে নহয়
সেটো আছে কিন্তু ভাবচোন প্ৰতিটো কথাত মোবাইল উলিয়াই অনুবাদ কৰি থাকিলে কেনেকুৱা লাগে লাগিব
সেইটো ঠিক কিন্তু শুনিছো যে জাপানৰ বহুত ঠাইত ইংৰাজী কমেই বুজে
তোৰ মাতটো অলপ কমকে আহিছে দেই
অ অ এতিয়া আহিছে নে
অ আহিছে অলপ অ অলপ
ঠিক আছে অ মই কৈছো যে অ মই কৈছো যে কি এ জাপানৰ কিন্তু বহুত বহুত ঠাইত ইংৰাজী কম তাকে বুজে
অ হয় সেইকাৰণে ভাষাটো শিকিব লাগিব মই ভাবো। যি দেশলৈ যাওঁ সেই দেশৰ ভাষাটো অলপ হলেও জনা উচিত।
উম ঠিক কৈছ। আহ মই ভাবো ভাষাটো সকলোৰে সকলো মানুহে লগত সকলো মানুহ লগতে বন্ধুত্ব বন্ধুত্ব কৰিবলৈ বহুত সহজ হয়।
অ ভাষাটো শিকিলে বা মানুহৰ লগত বন্ধুত্ব কৰাটো সহজ হয় বাৰু আৰু তেওঁ তেওঁলোকৰ সংস্কৃতিও বেছি বুজিব পাৰি।
উম হয় হয় তই যদি জাপানত গৈ এজন জাপানী বন্ধুত্বৰ লগত লগ কৰিব পাও প্ৰথমে কি সুধিবি।
মই সুধিম তোমালোকে সঁচাকৈয়ে প্ৰতিদিন এনিমি চোৱা নেকি।
হে হে
হয় হয়তো সি উল্টে সুধিব তোমালোকে প্ৰতিদিনে বলিউডৰ ডান্স কৰা নেকি।
একদম মানুহে বাহিৰৰ দেশৰ বিষয়ে এনেকোৱাই ধাৰণা লৈ থাকে।
উম ঠিক ঠিক মই ভাবো জাপানৰ গলে প্ৰথম কেইদিন মান সাংস্কৃতিক চক লাগিব
কিয়।
কাৰণ ইমান পৰিষ্কাৰ ঠাই দেখি। এ মানুহে ৰাস্তাৰ ৰাস্তা আৱৰ্জনা নেপেলায় আৰু আমাৰ বাবে অ অলপ আচৰিত লাগিব।
আৰু শুনিছো নিজৰ আৱৰ্জনা নিজেই ঘৰলে লৈ যায় কেতিয়াবা।
সেইটো যদি সঁচা হয় বহুত ভাল অভ্যাস
আমাৰ ইয়াতো যদি সকলো মানুহে অলপ সুযোগ মানে সজাগ হয়। বহু সমস্যা কমিব কমি যাব নহয় জানো।
হয় হয় হয় আন এটা কথা। জাপানত বুলেট ট্ৰেইনত উঠিবলৈ তই মন নাযায় নেকি।
বহুত মন যায় ভিডিঅ'ত দেখিছো ইমান দ্ৰুত গতি যে ভাবিব ভাবিবলৈ মানে নোৱাৰি
উম হয় হয় কিন্তু মোৰ অলপ ভয় লাগিব যেন লাগে।
প্ৰথমবাৰ অলপ লাগিব পাৰে তাৰ পিছত অভ্যাস হৈ যাব চাগে।
হয় হয় যদি তোক যদি তোক যদি তোক কোৱা হয়। এখন ফ্ৰী ঠাইত এখন ফ্ৰী টিকেট দিব কিন্তু কেৱল এখন চহৰৰে যাব পাৰিবি তেন্তে কি কি ল'বি ত কিয় চাকা নে কিয় ত
কঠিন প্ৰশ্ন দেই কিন্তু মই কিয়ত বাচিম
টকিঅ' নহয় নেকি কিয়
টকিঅ' আধুনিক কিন্তু কিয় তত পুৰণি জাপানৰ অনুভৱ পাবি। মন্দিৰ শান্তি পৰিৱেশ সেইটো মোৰ বেছি ভাল লাগে।
হয় বাৰু মই আকৌ টকিঅ' বাচিম। ৰাতিৰ লাইট ডাঙৰ ডাঙৰ বিল্ডিং মানুহৰ ভিৰ। মই সেই ভাইপটোৱে চাবলৈ মন যায়।
বুজিছো মোৰো ভাল লাগিব দুয়োটা একেবাৰে বেলেগ বেলেগ অনুভৱ।
আৰু তই যদি জাপানত থাকিবলৈ থাকিলে তই কি কাম কৰিব বিচাৰিবি।
প্ৰথমতে যি কাম পাওঁ। সেইটোৱে কৰিম কিন্তু শেষত যদি সুযোগ পাওঁ। গেম কোম্পানী বা টেক কোম্পানীত কাম কৰিব বিচাৰিম।
উম অ অ নন্তেন্দ্ৰ চনি এনেকোৱা বোৰত।
তেনেকোৱা কোম্পানীত কাম কৰিলে মজাই হ'ব।
অ কিন্তু কামৰ চাপ বেছি বুলি শুনিছো মই তাত।
সেইটোয়ে অলপ চিন্তা দিয়ে জাপানত নেকি মানুহে কামত বহুত গুৰুত্ব দিয়ে।
আপোনাৰ আহ তোমাৰ তোৰ তোৰ মাতটো অলপ কমকে আহিছে। অলপ জোৰকে কবিচোন।
অ' ঠিক আছে এতিয়া আহিছে।
অহ আহিছে আহিছে।
অহ অহ।
অ' অ' হয় বাৰু।
সেই সেইটয়ে মই ক'লো যে। অলপ অ' মানে অ' অলপ চিন্তা দিয়ে। জাপানত নেকি মানুহে কাম। ত বহুত গুৰুত্ব দিয়ে।
উম হয় হয়। আমাৰ ইয়াত পাঁচ বজাৰ পিছত। মানুহে অফিচৰ পৰা যায়গে তাত। এ তাত নেকি বহুতে ৰাতিলৈকে। তাত বহুত লকে ৰাতিলৈকে অফিচতেই থাকে।
অ' সেইকাৰণে মই ভাবো ভ্ৰমণ কৰিবলৈহে জাপান বেছি ভাল কিন্তু। স্থায়ী ভাৱে থকাতটো অলপ কঠিন হব পাৰে ভাৰতবাসীৰ কাৰণে।
হয় হয়।
আৰু তই এনিমে নোচোৱা হতেচ নোচোৱা হলে জাপানলৈ যাবলৈ বিচাৰিলি হে। তেনে।
হয়। আগতে এনিমিৰ বাবোব আগ্ৰহ আছিল। কিন্তু এতিয়া লাগে। দেশখনৰ সংস্কৃতি মানুহ টেকনলজি এইবোৰৰ বাবও মানে। মানে মন যায়।
মোৰো সঁচা কথা ক'বলৈ গ'লে এনিমে। এনিমেহে জাপানক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিলে।
একদম। দৌৰাই মন নাচালে হয়তো মই সৰুতে জাপানৰ নামেই নাজানিলোহেঁতেন।
অ' হয় হয়।, মোৰো একেই অৱস্থা।
ঐ জাপানৰ কোনটো বস্তু ভাৰতলৈ আনিব বিচাৰিবি।
প্ৰথমে তেওঁলোকৰ ডিচিপ্লিন।
একদম।
অ' অ' হয় আৰু দ্বিতীয়তে তেওঁলোকৰ দ্বিতীয়তে। তেওঁলোকৰ পৰিষ্কাৰ ক্লিননেছ।
অ হয় হয় বহুত পৰিষ্কাৰ মানুহ একদম আৰু তাহাঁতৰ চৰকাৰী ট্ৰানসপৰ্ট চিষ্টেম টোও বহুত ভাল হয় নহয়।
উ হয় হয়। যদি এ সকলো ঠাইতে সময়তে ট্ৰেইন আৰু বাছ চলে মানুহৰ বহুত। সুবিধা হ'ব।
কিন্তু আমাৰ ভাৰততো এনেকুৱা বহু বস্তু আছে যিটো জাপানত নাই কিন্তু।
উম যেনে
বিভিন্ন সংস্কৃতি প্ৰতি ৰাজ্যৰ ভাষা খাদ্য উৎসৱ। এনেকুৱা নহয় জানো
অ সেইটো ঠিক ভাৰতৰ বৈচিত্ৰ বৰ বৈচিত্ৰলৈ আহ বেলেগ বেলেগ মজা আছে কিন্তু
আৰু আমাৰ ষ্ট্ৰিট ফুড ৰাস্তাৰ খানাও বহুত সোৱাদ
অ'হয় হয় পানী পুৰি ম'ম' ফুচকা চাট এইবোৰ এইবোৰক বহুত মিচ কৰিম
যদি এজন জাপানী বন্ধু অসমলৈ আহে প্ৰথমলৈ কলে নিবি
মই কাজিৰঙালৈ নিম
মই মাজুলীলৈ নিব বিচাৰিম
উম বেয়া নহয়। তাৰ পিছত নিশ্চয় তেওঁৰ অসমীয় থালি খুৱাম।
কিন্তু যদি তেওঁ বেছি জ্বলা নাখায়
তেন্তে অলপ কম জ্বলা কৰি দিবলৈ কৰিম।
এটা কথা ভাবিছোঁ
কি?
এই জাপানত মানুহে ইমান শৃংখলাবদ্ধ জীৱন কিয় ভাল পায়।
অ হয়তো হয়তো সৰুৰে পৰাই এ সেইদৰে শিক্ষা দিয়ে স্কুলত নিয়ম মানিবলৈ এ স্কুলত নিয় নম মানিবলৈ শিকায়।
আমাৰ স্কুলতো যদি সেইবোৰ অলপ বেছি গুৰুত্ব দিয়া হলেহেঁতেন ভালেই হ'ল হেতেন তেন নহয় জানো
একদম কেৱল কিতাপৰ শিক্ষা নহয় জীৱনৰ শিক্ষাও দৰকাৰ।
যিটোৰ লগত কথা পাতি বহুত ভাল লাগিল দেই।
অ মোৰো মোৰ বহুত ভাল লাগিলে।
তাকী ধন্যবাদ কলটো উঠোৱাৰ কাৰণে এদিন যাম দে জাপান একেলগে।
দে দে একেলগ জাপান যাম
আহ ঠিক আছে আহ থৈছো এতিয়া ৰাখিছো দেই।
অঁ ঠিক আছে দিয়ক ধন্যবাদ।
অ অ